হেল্ল' অঁ কি কৰি আছা?
নাই এনেই এই গৰমত থাকিব পৰা নাই এতিয়া ফেনৰ তলতে বহি আছোঁ, তুমি
মইয়ো একেই
উম
আজি ভাবিছোঁ অলপমান খাদ্যৰ ওপৰত কথা পতা যাওঁ
হয় হয় পাৰা যায়
কাৰণ মানে খাদ্যটো মানে বহুত বেছিয়ে ইম্পৰ্টেণ্ট যিটোৰ ওপৰত মানে আমি মানে নজৰ ৰাখিব লাগে আৰু
হয় হয় খাদ্যটো বহুত বেছি প্ৰয়োজনীয় হয় বাৰু বাকী তোমাৰ প্ৰিয় খাদ্য কি
মোৰ প্ৰিয় খাদ্য বুলি ক'লে তেনেকে মোৰ অসমীয়া খাদ্যবোৰে ভাল লাগে আৰু
হয় হয়
আমি যিহেতু অসমীয়াটো আমি ভাতেই মেইন
হয়
ঠিক তেনেকে ভাত মাছৰ জোল মাছৰ টেঙাৰ জোল
হয় হয়
এইবোৰ বহুত বেছি ভাল লাগে আৰু
উম তেনেকৈ এতিয়া অ মাংসৰ সৈতে যিটো কোমোৰা জালি বনোৱা যায় সেইটো বহুত বেছি ভাল লাগে হাঁহৰ মাংসৰ সৈতে
হাঁহৰ মাংস সৈতে বাৰু কোমোৰা বনোৱা যায় কোমোৰা জালি নবনে
অ অ
সেয়াই আৰু মানে এতিয়া মানে খোৱা বোৱাৰ ক্ষেত্ৰত এটা কাৰণে বেছি মানে লক্ষ্য কৰিব লগা হয় কাৰণে সৰু ল'ৰা ছোৱালীবোৰ যে ন সৰু ল'ৰা ছোৱালীবোৰৰো সিহঁতৰ মগজুৰ বিকাশ লগতে সিহঁতৰ শাৰীক বিকাশটো সৰুকালৰ পৰাই মানে হেৰি হয় মানে গঠন হয় ন মেইনলি ক'ব গ'লে সেইকাৰণে সিহঁতক মানে মই দা জাতিয় বস্তু দিব নালাগে মেগী চ লেট বিস্কুট এইবোৰ মানে ইমান দিব নালাগে এইবোৰে মানে সিহঁৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলায়
হয়
মানে বিচাৰিলেও মানে সিহঁতক এইটো মানে দিব নালাগে আৰু যিমানেই নিবিচাৰো কিয় কাৰণ এইটো সিহঁতৰ কাৰণে ক্ষতিকাৰক হয়
হয় সেই এতিয়া সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেইটো এটা সচাঁ কথা কৈছা তুমি কাৰণ অ খোৱা বোৱা ক্ষেত্ৰত বহুত বেছি ধ্যান দিব লাগে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কাৰণ তেওঁলোকৰ সেইটো মগজুৰ বিকাশ আহ লগতে শৰীৰৰ বিকাশৰ সেইটো এটা বহুত বেছি প্ৰয়োজনীয় সময় হয় সৰু ল'ৰা ছোৱালীৰ গতিকে সেই সময়ত মানে উম এনেকুৱা উল্টাফুল্টা কিছুমান বস্তু খোৱাব নালাগে যাৰ জৰিয়তে নেকি আহ, ল'ৰা-ছোৱালীৰ উম, শৰীৰত প্ৰভাৱ পৰে বা নিজৰ মগজত প্ৰভাৱ পৰে, যেনেকৈ তুমি কৈছা এতিয়া ময়দাৰ কথা, তেনেকুৱা ময়দাতো কোনো ধৰণৰ ভালেই নহয়, বাৰু কাৰণ আজিকালি যিমানবোৰ বিস্কুট হয় বা যিমানবোৰ আহ, চিপছ টাইপৰ যিবোৰ বস্তু থাকে, সেইবোৰতোন চ'ব আজিকালি ময়দাৰে বনায়, গতিকে সেইবোৰৰ পৰা অলপ লৰা-ছোৱালীক বিৰত ৰখাব লাগে।
আৰু মানে, ডাঙৰ ক্ষেত্ৰতো এনেকৈ ফাষ্ট ফুডবোৰ এভইড কৰিব লাগে। মানে যেনেকে, চাওমিন। চাওমিনটো এভইড কৰিব লাগে, মানে মোকে চাব পাৰা তুমি। মই মানে, মই এইবিলাক ফাষ্টফুডটো কমাই দিছোঁ। ক'ব গ'লে মোৰ প্ৰায় ছয় মাহ মানেই হৈ গৈছে, মই এইবিলাকৰ ওচৰৰে চপা নাই। মানে যেনে, চাওমিন ম'ম' এইবিলাক মানে এতিয়া নাখায়, নাখায়, মানে মোৰ একেবাৰেই মানে মই ভাল নোপোৱাই গ'ল আৰু অলপমান হেল্থ কনচিয়াছ যেতিয়া হৈ যোৱা যায় ন, তেতিয়া এইবোৰ দেখিলেই মানে খাবলৈ মন নাযায় আৰু এইবো, এইবোৰে আমাৰ শৰীৰৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলায়। কিছুমান মানে বেমাৰ ক'বলৈ গ'লে, হাৰ্ট ডিজিজেই হ'ওক। মানে বিভিন্ন ডাইজেষ্টিভ প্ৰব্লেম, ফেতি লিভাৰ। হয়, মানে তেনেকুৱা ধৰণৰ বেমাৰবোৰ বাঢ়ি‌-বাঢ়িবলৈ ধৰিছে।
হয়, হয়, তুমি ঠিকে কৈছা। কাৰণ অ, হৃদযন্ত্ৰ বহুত ক্ষেত্ৰতে অ, বেমাৰবোৰ আজিকালি যিবোৰ হৈছে। অ, আৰ্টৰী অলপ মানে বন্ধ হৈ যোৱা কিবা-কিবি সেইবোৰ যিমানবোৰ আছে সেইবোৰ ফাষ্ট ফুডৰ জৰিয়তে হয় কাৰণ ফাষ্ট-ফুড বেছিকৈ খালে শৰীৰত অ, যিবোৰ ফেটচ, সেইবোৰ বেছিকৈ জমা হ'ব লগা হয়। বেছিকৈ জমা হ'লে, তেতিয়া মানে সেইবোৰ বেমাৰ হয়, যেনেকৈ এতিয়া ধৰি লোৱা আহ, তোমাৰ, বেছিকৈ মিঠা
মানে যিবোৰ মানুহৰ মানে ৱেতটো বাঢ়ি যায় ন, সেইটো মানে ফেটচ জমা হৈ যাব, সেইটো মানে এটা মানে ক'ব গ'লে নিজেও আন্দাৰ কনফিডেন্ট হৈ যোৱা যায় ন। আৰু ওজন বাঢ়ি যোৱাৰ লগে, লগে বিভিন্ন ধৰণৰ বেমাৰেও লগ লয়। আৰু নিজকে মানে সুস্থ সৱল কৰি ৰখাটো মানে দায়িত্ব হয় আৰু প্ৰতিজন ব্যক্তিৰ।
হয়, হয়, তুমি ঠিকে কৈছা তাৰ বাদেও এতিয়া ধৰি লোৱা। অ, যিবোৰ মিঠা আছে, মিঠা জাতীয় খাদ্যবোৰ অলপমান অ,
কমাব লাগে, চেনী-চেনী বস্তুটো একেবাৰে ভাল নহয়।
হয়, কাৰণ মিঠা জাতীয় সেইবোৰ খাদ্য বেছিকৈ সেৱন কৰিলেই, তোমাৰ আজিকালি যিবোৰ নতুনকৈ বেমাৰ নতুনকৈ মানে কি পুৰণা বেমাৰে, কিন্তু আজিকালি সেইবোৰৰ অ, পৰিমাণটো বাঢ়িছে, যিবোৰ কয় ফেটি লিভাৰ বুলি কোৱা হয় যিটো। সেইটো পৰিমাণটো বহুত বেছি বাঢ়ি যায়, তাৰ বাদেও ধৰি লোৱা আজিকালি
আৰু এতিয়া খাদ্য খালেই নহ'ব, খাদ্য খোৱাৰ টাইমো থাকে।
সময় থাকে। অ,
অ, মানে নিৰ্দিষ্ট সময় থাকে ন, নিৰ্দিষ্ট সময়ত যদি নাখায়। ভাল খাদ্য খালেও হয়তো সেইটো কামত নাহিব পাৰে, যেনেকৈ কিছুমান মানে অ, সেয়াই ধৰা ৰাতিপুৱা দিনটো শুলে। শুই পেলাই যদি দুটা তিনটাত উঠিছে তাৰপিছত। গা ধুইছে আৰু তাৰপিছত পাঁচটামান বজাত যদি খাদ্য খাইছে মানে। প্ৰটিন জাতীয়ই হওঁক মানে চাটনি এইবোৰ সকলোবোৰ খাইছে ধৰা। কিন্ত তথাপি কামত নিদিয়ে কাৰণ সি দিনটো শুইছেই টো পেট পেলাই।
হয়।
সেইটো মানে কামত নিদিয়ে। অকণমান মানে টাইম টেবুলটোৰ ওপৰতো মানুহে নজৰ দিব লাগিব।
হয়। হয় তুমি ঠিকে কৈছা বাৰু সেইটো।
হয় মই ঠিকেই কৈছো। মই এনেকে ওচৰ পাজৰ। এনেকে বহুত মানুহ মানে ন'টিচ কৰিছোঁ আৰু মানে লক্ষ্য কৰিছো মই সিহঁতবোৰক। মানে। তেনেকুৱা কৰে সিহঁতবোৰে মানে কলেও বুজি নাপায়।
হয়। বাকী তোমাৰ খাদ্যৰ ওপৰত কথা কোৱা।
মোৰ খাদ্যটো মই মইতো ক'লোঁৱেই ন'। যে মই মাছ, মাংসবোৰো মানে মাছ, মাংস বাৰু খাওঁ। কিন্তু মাংসটো মই আজিকালি বইল খোৱা হৈ গ'লোঁ। আৰু বইল খোৱাটো বহুত ভালও হয়। তেল খোৱা এইবোৰ কমাইছোঁ। তেল মছলা এইবোৰ কমাইছোঁ।
হয়।
এইবোৰ একদম কমাই দিছোঁ আৰু। অ', একদম তেল মছলা প্ৰায় নি দিওঁয়ে বুলি ক'ব পাৰি। দালিও তেনেকে বইলে খাই দিওঁ।
হয়। কাৰণ তেল মছলা এইবোৰ বেছিকৈ খালে
মানে মোৰ চাটনি থাকেই। এইবোৰ বহুত, চাটনি খোৱাতো বহুত ভাল বাৰু। যেনে গাজৰ, তিঁয়হ এইবিলাকৰ সেয়ে, মানে সেইবোৰ থাকিব লাগে ন। খাদ্যইহে মানুহক মানে নিৰোগী কৰি ৰাখে বুলি ক'ব পাৰি।
হয়।
যিটি, এই মানে কিবা কিবি খাই থাকিলেটো নহ'ব ন। আৰু মানে যিবোৰৰ, যিবোৰ মানুহৰ মানে ওজনটো কমি থাকে তেওঁলোকে মানে প্ৰটিন জাতীয় খাদ্য খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে।
হয়।
মানে যেনে কণী, পিনাট বাটাৰ। মানে, ভালদৰে মানে, মন কৰিব লাগিব আৰু।
হয়।
ফ্ৰুটছ খাব লাগিব। মানে মানুহে যে কিছুমানে যেনেকে চিপছ এইবোৰ যে কিনি খায়।
অসমীয়াত?
অ', চিপছটো অসমীয়া কি ক'ম? চিপছ কিনি খায়। এইবোৰ যে, ফাষ্ট ফুড যে কিনি খায়। মম, চাওমিন, ম'ম। তাৰ সলনিটো মানুহে ফ্ৰুটছো কিনিব পাৰে ন? আৰু আজিকালি আইচক্ৰীম বিলাকো যে খোৱাটো একেবাৰে ভাল নহয়।
হয়।
একেবাৰে খাব নালাগে, তাৰ সলনি চৰবত খাব পাৰে ন'? সেইটো কাৰণে মই আইচক্ৰীম খোৱাটো মানে এৰি দিয়াৰ দৰেই।
হয়।
মানে, কেতিয়াবা মানে খোৱা যায় আৰু। মানে কোনোবাই যদি বহুত বেছি জোৰ কৰে। এনেই মই এইবোৰ এৰিছোৱে আৰু।
হয়, হয়, ঠিকে কৈছা তুমি কাৰণ সেইবোৰ, যিবোৰ ফ্ৰজেন ডিজাৰ্ট বুলি, যিবোৰ কোৱা হয়। আইচক্ৰীমটো ইমানটা হেৰি নহয়। কিন্তু তাতকৈ বেছি যিবোৰ ফ্ৰজেন ডিজাৰ্ট বুলি কয়, সেইবোৰ আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি হানিকাৰক। কাৰণ তাত যদি তোমাৰ এশ গ্ৰাম যদি থাকে, এশ গ্ৰামৰ ভিতৰত তোমাৰ আশী গ্ৰামৰ পৰা সত্তৰ গ্ৰাম, তোমাৰ গোটেই চেনিয়ে থাকে মানে। সেইবোৰৰ কাৰণে আমাৰ, শৰীৰৰ কাৰণে একেবাৰে ভাল নহয়। কাৰণ ইমান বেছি মিঠা খোৱাটোও ভাল নহয়। কাৰণ সেইবোৰৰ কাৰণে আমাৰ ফেটি লিভাৰো হ'ব পাৰে, বা বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। গতিকে খোৱা-বোৱা ক্ষেত্ৰত, মানুহে অলপমান সেইবোৰ অলপ ধ্যান দিব লাগে। তাৰ পাছত তুমি যিটো ক'লা, ধৰি লও অলপ, অ', ক্ষীণ মানুহৰ কাৰণে অলপ প্ৰটিনজাতীয় খাদ্য লাগে, সেইটো তুমি সঁচাই কৈছা কাৰণ প্ৰটিনজাতীয় খাদ্য ক'বলৈ গ'লে আহ, কণী কণীয়ে হওক বা মগু মাহ, আহ, আৰু যিটো ভাজা বুট হয়। ভাজা বুট তেনেকুৱা বহুত ধৰণৰ খাদ্য আছে, যিবোৰ খাব পাৰি। তাৰ বাদে অলপমান আহ, ব্যায়ামো কিছুমান কৰিব পাৰি। আহ, যাতে শৰীৰটো অলপ সুস্থ হৈ থাকে। তেনেধৰণৰ বহুত ধৰণৰ পদক্ষেপ ল'ব পাৰি। তাৰ বাদে খোৱা-বোৱাৰ ক্ষেত্ৰত এতিয়া অস অসমীয়া খাদ্য বুলি ক'ব গ'লে আমাৰ। আহ, চবতকৈ বেছি আমাৰ অসমৰ মানুহে বেছিকে খাই যিটো ভাত হয়। ভাতৰৰ পৰিমাণ ভাতত তোমাৰ অ' কলেজট্রল থাকে চৰি কলেজ কলেজট্রল নহয়।
কাৰ্বহাইড্ৰেটছ।
কাৰ্বহাইড্ৰেট থাকে যিটো কাৰণে মানে সেইটো জোখতকৈ বেছি খোৱাতটো ভাল নহয়, অলপ মানে যদি কমাই পেলাই কমায়ো নহয়, মানে যিমান খাব লাগে সিমানে খাব লাগে তাতকে বেছি খাব নালাগে। কাৰণ সেইটো বেছিকে খালেও আমাৰ শৰীৰত ফেট জমা হ'ব পাৰে। গতিকে সেইবোৰ।
হয়, মানে কিছুমানৰ ফেটচ জমা হৈ যায় ন', যে কিছুমানৰ পেট কমাব নোৱাৰা হৈ যায়। আৰু কিছুমান থাকে মানে পেট কমাব নোৱাৰা হয়, মানে তথাপি সিহঁতে দিনটো শুইবহি থাকে।
হয়।
মানে অলপো ব্যায়ামো নকৰে আৰু মানে দুটা তিনটাত উঠে। দিনৰ পাঁচতাত ভাত খায় চ' সেইবোৰ মানে অ', সেইবোৰ মানে নাইকিয়া কৰিব লাগিব আৰু।
হয়।
আৰু মানুহৰ খাদ্যত মানে প্ৰতিটো বস্তুৱে থাকিব কাৰ্বহাইড্ৰেটছ থাকিব লাগে ফাইভাৰছ থাকিব লাগে। প্ৰ'টিন জাতীয় বোৰ থাকিব লাগে।
তুমি এইটো ঠিকে কৈছা, আহজাতীয় খাদ্যবোৰ খাবৰ কাৰণে, আহজাতীয় খাদ্য বুলি কবলৈ গ'লে বিভিন্ন ধৰণৰ অ', চয়াবিন পৰে। তাৰ বাদেও বিভিন্ন ধৰণৰ বুট, মগু, সেইবোৰ যিমান যি আছে। ঠিকে আছে তুমি সেইবোৰ কৈছা আৰু ঠিকে আছে। কাৰণ খাদ্য ক্ষেত্ৰত আমি যিমানে নকওঁ সেইবোৰ কেতিয়াও কৈ শেষ নহ'ব। অ', তাৰ বাদেও আমি যিমানে যি নাখাওঁ যিকোনো বস্তুৱে নাখাওঁ কিয়। আমি সেইটো লিমিটত খাব লাগে। তাৰ বাদেও ধৰি লও যিবোৰ তুমি কলা তেলজাতীয় খাদ্য সেইবোৰ অলপ কমাই খাব লাগিব আমি। কাৰণ সেইটো কাৰণে আমাৰ স্বাস্থ্য। ভাল নহয় তাৰ বাদে আমি মিঠাটো অলপ কঙাই খাব লাগে তেনেকুৱা।
তেনেকৈ ঠিক আছে দিয়া । অ হব দিয়া। এতিয়া অলপ পঢ়িম।
অ অ ঠিক আছে দিয়া নহলে।
উম উম।